হেল্ল'
অ'শুনা শুনা পাইছানে বাৰু ভাল কে
হয়, হয়, পাইছো তুমি শুনা পাইছা নে!
অ'পাইছো পাইছো কি কৰি আছা তুমি
মই আছো এনেই তুমি কি কৰিছা
ময়ো হেৰি ভাত পানী খাই বহিছো, তুমি ভাত পানী খালানে বাৰু
অ' নাই খোৱা নাই খোৱা মই মই চাহ খাই উঠিছোঁহে
অ' হয়, হয় বাকী খবৰ খাতি ভালেই নহয়
ভাল ভাল তোমাৰ ভালনে
মোৰো ভালেই ভালেই
অ' অ'
উম, তাকে বহুত দিন হ'ল বোলো তোমালৈ ফোন চোন কৰা নাই আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতিম পাতো বুলি তোমালে ফোন কৰিলো মানে।
অ' কি বিষয়নো এনেই?
অ' বিষয়টো মানে আমাৰ এনেধৰণৰ হব যে এই আজি কালি যি খেতি পথাৰত যে তোমাৰ কৃত্ৰিম অ' অ' মানে কীটনাশক দ্ৰব্য যে প্ৰয়োগ কৰিছে, ৰাসায়নিক সাৰ যে প্ৰয়োগ কৰিছে। তাৰ ফলত আমাৰ যিমান খিনি অ' যিমান খিনি অনিষ্ট হৈছে, সেই তাৰ ওপৰতে অলপ কথা পাতো বুলি ভাবিছো। তাকে কেনেকুৱা হ'ব বাৰু? বিষয়টো?
হয় হয় ভাল হ'ব সুন্দৰ বিষয় এইটো এটা।
হয় হয় তাকে এতিয়া ক'বলৈ গ'লে এতিয়া কি হ'ল অ' আজিকালি মানুহবোৰে মানে তোমাৰ চাবাচোন খেতি পথাৰত। একদম পুৰা কীটনাশক দ্ৰব্য হওক, ৰাসায়নিক দ্ৰব্য হওঁক, বহুত মানে হেৰি ছটিয়াই দিয়ে।
হয় হয়।
উম। তাৰ ফলত আমাৰ কি অনিষ্ট হয় সেই কথাবোৰ আচলতে কিছুমান মানুহে বুজি নাপায় আৰু তাৰ ভিতৰতে কিছুমানে বুজি পাই কাৰণে সেই তেনেধৰণৰ বস্তুবোৰ মানে ব্যৱহাৰ নকৰে। গম পাইছা?
হয় হয় হয় অ'!
উম আগ এতিয়া তুমি চাবলৈ গলে এটা কথা চাবাচোন দেই আগৰ দিনৰ যি শাক পাচলি আছিল, ফল-মূল আছিল সেইবোৰৰ তুলনাত আজিকালিৰ শাক-পাচলি, ফল-মূলৰ সোৱাদটো বেলেগ হৈ গ'ল নাই বাৰু।
হয় হয়, সোৱাদ সলনি হল হয়।
উম আচলতে সেইবোৰ সেই মানে এইবোৰ যি ৰাসায়নিক দ্ৰব ব্য ছটিয়াইছিলে সেইবোৰৰে বোৰৰে পৰি-পৰিণতি মানে। কি হ'ল সেইবোৰ তোমাৰ যেতিয়া তুমি খেতি পথাৰত ছটিয়াই দিবা। ছটিয়াই দিয়াৰ লগে লগে কি হয়? প্ৰথম তোমাৰ এবাৰ-দুবাৰ তোমাৰ একদম পুৰা বহু পৰিমাণে তোমাৰ হেৰি একদম মানে প্ৰচুৰ পৰিমাণে তোমাৰ বস্তুবোৰ মানে তুমি পাবা। কিন্তু তাৰ পিছৰবাৰৰ পৰা হয়তো তুমি তাতকে কম পাবা আৰু মানে এক কথাত ক'বলৈ গ'লে সেইবোৰ যেতিয়া ছটিয়াই দিয়া যায় তেতিয়া তোমাৰ মাটিৰ যি উৰ্বৰতা থাকে মানে মাটিয়ে এ মানে পাচলি হওক, ফল-মূল হওক, সেইবোৰ যি উৎপাদন কৰা মানে ক্ষমতা থাকে, সেইবোৰ নাইকিয়া হৈ যায় সেই মাটিডৰাত আচলতে।
হয় হয় হয়।
উম, সেইবাবে আমি সেই ৰাসায়নিক মানে সেইবোৰ যি দ্ৰব্য হওক, কীটনাশক দ্ৰব্য হওক সেইবোৰ আমি মানে পৰাখিনিৰ পক্ষত সেইবোৰ আমি হেৰি তাত মানে ব্যৱহাৰ কৰিবই নালাগে। তাৰ তুলনাত এতিয়া এটা কথা চোৱাচোন, আমাৰতো ঘৰে ঘৰে গৰু আছে। হয়নে নহয় বাৰু? গৰু-ছাগলী অ' সেই গৰু-ছাগলী গোবৰ অ' কিমান মানে ভাল। সেইবোৰ আমি প্ৰয়োগ কৰিব লাগে আমাৰ খেতি পথাৰত কাৰণ সেইবোৰৰ কোনো চাইড এফেক্ট নাই। হয়নে নহয়? আৰু সেইবোৰ অ' সেইবোৰ যেতিয়া আমি এ চতিয়াম মানে মাটিডৰাত তেতিয়া আমাৰ মাত তিডৰা উৰ্বৰতা বৃদ্ধি পাব আৰু তোমাৰ ফলমূলো মানে তুমি আ লাগিলে অলপ কমেই হওক অ মানে বস্তু কিন্তু উৎপাদন কিন্তু তুমি গো মানে বহুত বছৰলৈকে সেই তা সেইডৰা খেতিত তুমি খেতি কৰি থাকিব পাৰিবা কিন্তু তাৰ তুলনাত যদি ৰাসায়নিক দ্ৰব্য কীটনাশক দ্ৰব্য সেইবোৰ যদি মানে ছটিয়াই দিয়া কিন্তু মানে উৎপাদন কিন্তু বস্তুবোৰৰ উৎপাদন কিন্তু এব বাৰ নহলে দুবাৰহে হ'ব আচলতে উম আৰু এতিয়া তুমি চাবলে গ'লে সেইবো যেতিয়া ছতিয়াই দিয়া যায় সেই তাৰ ফলত আহ তোমাৰ যি শাক পাচলি হয় সেই শাক পাচলি ফল মূল সেইবোৰ খাই মানুহৰ আজিকালি বেমাৰত পৰা কথাও শুনিছো আকৌ গম পাইছা না তুমি
হয় হয় শুনা পাইছোঁ হয়
উম উম ঠিক সেইবাবে আমি কথাবোৰ আচলতে বুজি পোৱা উচিত কাৰণ কি বস্তুটো ভাল কি বস্তুটো বেয়া সেই কথাটো আমি গুৰুত্ব দিব লাগে আচলতে
হয় হয় হয়
উম তাকে তোমাৰ ফালৰ পৰা মতামত দিয়াচোন অলপ
হয় এতিয়া কি হৈছে কৃষক সকলে মাটি যি আ সাৰৰ মানে কৃত্ৰিম সাৰৰ প্ৰয়োগে মানুহৰ কেঞ্চাৰ বেমাৰ এনকে বহুতো বেমাৰ হোৱা দেখা পোৱা গৈছে
হয় হয়
হয় এতিয়া চাবাখন তুমি এতিয়া বে যিকোনো এটা শাক পাচলিত কিছুমান পোক মাৰিবলে কিছুমান দৰব ব্যবহাৰ কৰা হয়
অ অ
সেই পোক মাৰিবলৈ ব্যৱহাৰ কৰা দৰৱ খিনি মানুহৰ বাবে বহুত অপকাৰী দেখা যায়
অ হয় হয়
হয় এ তেনেকুৱা মানেহ সেই কৃত্ৰিম সাৰ মানুহে ব্যবহাৰ কৰিব নালাগে আমাৰ এতিয়া পচন সাৰ কেচ এইসমূহ খেতি পথাৰত ব্যৱহাৰ কৰি অ পাচলি উ অত্যাধিক পৰিমানে হোৱা দেখা যায় এই কেঁচুসাৰ এই এইখিনি প্ৰয়োগ কৰিলোঁ
হয় হয় একদম সঁচা কথা কৈছা এতিয়া তুমি যেনেদৰে কেঁচুসাৰ বুলি ক'লা এতিয়াতো আমাৰ সকলো মানুহে জানেই যে আৰু তুমিও জানাই চাগে কেঁচু যে আমাৰ এ মানে খেতিয়কৰ পৰম বন্ধু বুলি সেই কথাষাৰ জানাই চাগে হয় নহয় বাৰু উম ঠিক সেইবাবে আম আমি যদি আমাৰ মাটিডৰাত যদি খে এ মানে কেঁচু থাকে হয় কেঁচুৰ পৰা যি মানে কেঁচু মতা হয় কেঁচু মতাৰ মানে এ ফলত আমাৰ কিমান মানে শাক পাচলি ভাল হব পাৰে হয় নহয় কিন্তু আজিকালি কি হৈছে সেইবোৰ পোক মৰা দৰব দৰব হওক ৰাসায়নিক দ্ৰইব ব সেইবোৰ যেতিয়া ছটিয়াই দিয়া যায় তাৰ ফলত আজিকালি সেই কেঁচু নেদেখা নিচিনা হৈ গৈছে মানে সেইবোৰ দৰব খাই খাই কেঁচু বোৰ মৰি গৈছে পুক পতংগও মৰি গৈছে হয় নহয় বাৰু
হয় হয় হয় একদম ঠিক কথা কৈছা তুমি
অ আৰু এটা কথা শুনা দেই এ তোমাৰ এতিয়া এই তুমি যে ক'লা কেঞ্চাৰ ৰোগৰ কথা অ মানে তেনে ধৰণৰ কিবা কিবি ৰোগ হয় বুলি যে ক'লা এই কি হয় আজিকালি মানে আমাৰ যি গাঁওৰ অঞ্চলৰ মানুহবোৰে আচলতে লোভত পৰি আচলতে সেই খেতি বাতিত মানে তোমাৰ ৰাসায়নিক দ্ৰব্য মানে বেছিকৈ ছটিয়াই দিয়া আৰু তেওঁলোকেতো- বুজি নাপায় সেইবোৰ ছটিওৱাৰ ফলত তেওঁলোকৰ কি হ'ব পাৰে সেই কথাটো মানে ইমান এটা বুজি নাপায়।
বুজি নাপায় হয়।
উম। অঁ তেওঁলোকে কি কৰে এতিয়া এজন মানে ভালকে জনা শুনা মানুহে যদি- সেই মানে তেনেধৰণৰ ৰাসায়নিক দ্ৰব্য যদি মানে ছটিয়াবলে বিচাৰে তেওঁলোকে- এ মানে নিৰ্দিষ্ট পৰিমানত ছটিয়াব আৰু বিজ্ঞানসন্মত ভাৱে জানি পেলাই ছটিয়াব। কিন্তু আমাৰ গাঁৱৰ মানুহেতো সেই কথাটো বুজি নাপায়। আৰু অঁ- এতিয়া তোমাৰ ধুনীয়াকে কি কৰিব মানুহে আমাৰ গাঁৱৰ মানুহবোৰে একদম দোকান যাব- বোলে এই পোক মৰা দৰব দিয়ক- বুলি ক'ব তাপা এনেকে ভালকে মানে শাক পাচলি হোৱা দৰব দিয়ক বুলি কব লৈ আনিব। আনি তেওঁলোকে কি কয়, যিমান পাৰে সিমান দি দিব আৰু তেওঁলোকে এটা কথা আকৌ- তেওঁলোকে আমাৰ এতিয়া গাঁৱতটো এই মাস্ক হওঁক তোমাৰ হেণ্ড- গ্লাভচ হওঁক, সেইবোৰতো পিন্ধি পেলাইটো সেইবোৰ নচটিয়া হয় নহয় বাৰু? অঁ। কিন্তু সেইবোৰ যেতিয়া সেইবোৰ মানে- তোমাৰ যেতিয়া তোমাৰ হাতেৰে যেতিয়া তুমি ছতিয়াবা হাতত লাগিব, হাতৰ পৰা তোমাৰ পেটলৈ যাব। পেটলৈ যোৱাৰ লগে লগে তোমাৰ নিজৰ মানে কেঞ্চাৰ ৰোগটো তেনেকেই হ'ব। আৰু তোমাৰ বহু ধৰণৰ মানে বেমাৰ হ'ব পাৰে আচলতে, সেইবাবে আমি মানে- মানে তোমাৰ বিজ্ঞানসন্মত কাৰণটো জানি কিমান প্ৰয়োগ কৰিব লাগে সেই বস্তুটো- সিমানটোহে আমি প্ৰয়োগ কৰিব লাগে। তাতকে মানে অধিক আমি প্ৰয়োগ কৰিব নালাগে আচলতে।
হয় হয়।
উম, আৰু এতিয়া এটা কথা কি হৈছে এই খেতি বাতিত তোমাৰ- সেইবোৰ সাৰ বোৰ প্ৰয়োগ দেই, তাৰ পিছত তোমাৰ- এতিয়া বাৰিষা দিনত কি হয় একদম বাৰিষা হওঁক বা খৰাঙে হওঁক মানে বৰষুণটোতো দিবই। বৰষুণ দিয়াৰ লগে লগে সেই- মানে সেই চতি দৰব চটিয়াই ধৰা মাটিডৰাত যেতিয়া বৰষুণ পৰিব তেতিয়া সেই বৰষুণত পানীৰে সেই মানে ছটিয়াই থোৱা দৰবোৰ এনেকে উটুৱাই নি পেলাই তোমাৰ পুখুৰীৰে হওঁক- তাৰ পিছত, তোমাৰ ওচৰে পাঁজৰে থকা মানে অঞ্চলত ঘাঁহ বনত- সেইবিলাকলে গুছি যাব সেই দৰব বিলাক, হয়ে নহয়? গুচি যোৱাৰ লগে লগে কি হব তোমাৰ এতিয়া- এঁহ তোমাৰ পুখুৰীলে গ'ল পুখুৰীত একদম- সে মাছ সেইবিলাক মানে দৰৱ বিলাক খাই মাছ মৰিলে। তাৰ ফলতো আমাৰ বহুখিনি লোকচান হৈ গ'ল, আৰু এতিয়া- গৰু-ছাগলীয়েও এনেকে সেইবোৰ দৰৱ খাই মৰি গৈছে। সেইবোৰ আমি দেখিবলে পাইছো। অঁ সেইবাবে আমি নিৰ্দিষ্ট- ষ্ট পৰিমাণেহে আমি সেই বস্তুটো ব্যৱহাৰ কৰিব লাগে বুলি মই ভাৱো আচলতে।
হয় হয় হয়, অঁ এতিয়া তুমি যে ক'লা এই এই সাৰ- এ সাৰখিনি এতিয়া বৰষুণ দিলে পানীত উটি গৈ পেলাই হেৰিয়ত পৰিলে ঘাঁহত- পৰিলেগে, সেইসমূহ ঘাঁহেকে গৰুৱে খাই পেলাই এতিয়া আমাক অ গৰুৱে গাখ- খীৰ দিয়ে, সেই গাখীৰে খাই এতিয়া কণমানি শিশুসকলৰ মগজৰ- বিকাশত বাধা প্ৰদান কৰিছে তেনেকুৱা এটা দেখা পা পোৱা যায়, হয়।
ঠিক সেইবাবে আমি আচলতে কথাটো বুজি পাব লাগে আৰু মানে কোনটো বস্তু- কিমানত প্ৰয়োগ কৰিব লাগে, সেই কথাটো বুজি পাব লাগে।
হয় হয় হয়, কিছুমান কিছুলোক আছে মানে- কৃষকৰ মাজত কিছু লোক আছে তেওঁলোকে অকল মা- মানে পইচাৰ ধান্দাত তেওঁলোকে অত্যাধিক মানে প্ৰডাকশ্যনৰ কাৰণে সেইসমূহ দৰৱ মানে হেৰি কৰে ব্যৱহাৰ কৰে।
হয়, হয়।
শাক-শাক-পাচলিৰ অত্যা-অত্যাধিক মানে প্ৰডাকশ্যনৰ কাৰণে সেই-সেইসমূহ ব্যৱহাৰ কৰা দেখা দেখা যায় সেইসমূহ আচলতে কৰিব নালাগে আকৌ।
নালাগে, নালাগে হয় এতিয়া সেইবোৰ যেতিয়া আমাৰ মানে তোমাৰ পইচা ধাণ্ডাত পৰি যেতিয়া সেইবিলাক কৰিব তেওঁলোকে কিন্তু এটা কথা বুজি নাপায় যে এ সেইবোৰ বেছিকৈ ছটিয়াই দিয়াৰ ফলত যে সে তেওঁলোকৰ মাটিডৰা পিছলৈ কি হৈ যাবগে কাৰণ অ'খেতিৰ বাবে, অ' খেতিৰ বাবে অনুপযোগী হৈ গুছি যাবগে সেই মাটিডৰা উম, সেইবাবে আমি সেইবোৰ কথা বুজি পাব লাগে আচলতে মানুহে আৰু আজিকালিতো এই তোমাৰ মানে তোমাৰ শিক্ষাৰ ক্ষেত্ৰত মানে এইটো হে কি বুলি কয় সৰু, সৰু ল'ৰা ছোৱালীবিলাককো মানে তোমাৰ এ কি বুলি কয় কিতাপৰ পাঠয়পুথিত মানে সেইবোৰৰ বিষয়েও কিন্তু লিখা থাকে আকৌ। কাৰণ কি বস্তু প্ৰয়োগ অ' কিমান প্ৰয়োগ কৰিব লাগে কি বস্তু প্ৰয়োগ কৰিব লাগে সেইবোৰ কথা সেইটো কথা বহুত ভাল হৈছে বাৰু সেইবাবে আমাৰ আজিকালি যি নতুন প্ৰজন্ম তেওঁলোকেও সেই কথা বুজিব পাৰিছে আৰু মানে আহ, তোমাৰ লিমিটত থাকি আচলতে বস্তুবোৰ ব্যৱহাৰ কৰিছে আৰু আজিকালিটো গোটেই পৃ বিজ্ঞানৰ যোগে হৈ গ'ল হয়নে নহয় বাৰু? এই বিজ্ঞান অ' আজিকালি বিজ্ঞানীয়ে কি, কি উলিওৱা নাই সেই আজিকালি মানে তো তোমাৰ উম, বহুত মানে কিবা-কিবি বস্তু মানে তোমাৰ সা মানে সাৰ প্ৰয়োগ কৰিয়ে মানে উলিয়াই দিছে আচলতে। আৰু এতিয়া এ এটা-এটা কথা তুমি চাবাচোন আমি এই বজাৰৰ যে আম হওক মানে ফল-মূল হওক সেইবোৰ যেতিয়া আমি খাওঁ খোৱাৰ পিছত আমাৰ এক একদম পেটটো মানে বহুত বেয়া লাগে আৰু মানে কিবা-কিবি লাগি থাকে সেইটো চাবাচোন তুমি
হয়, হয়, হয়, হয় একদম সঁচা কথা।
তাৰ তুলনাত যদি আমি এতিয়া আমাৰ ঘৰতে যদি শাক-পাচলি কৰিলোঁ গে একে সাৰ-চাৰ নিদিয়াকে গৰু গোবৰ দিলো আহ, পচন সাৰ দিলো পচন সাৰ দি মেলি যদি একদম ধুনীয়াকে শাক-পাচলি কৰিলোঁ, ফল-মূল কৰিলোঁ সেইবোৰৰ অপ অপ অ' সেইবোৰৰ উপ অ'মানে অপকাৰ কোনো নাই আমাৰ উপকাৰ হ'ব সেইবো বোৰ খাই পেলাই আচলতে একদম ঘৰতে ধুনীয়া সতেজ বস্তু পাম একদম আৰামত খাম বম একদম মানে তোমাৰ শৰীৰটো আচলতে বহুত ভালে থাকিব। কাৰণ আজিকালি যুগ অ'অ' হয়, হয়। কিন্তু আজিকালি তুমি এতিয়া চাবাচোন ডক্তৰৰ ওচৰলৈ মানুহবোৰ মানে গৈয়ে থাকে আচলত তে সেইবোৰৰ কাৰণে হৈছে।
হয়, হয় আজিকালি মানুহৰ বেমাৰতো বেছি এই কীটনাশক দ্ৰব্য দিয়া পাচ চলি খোৱাৰ বাবে হয় চাগে মোৰ মতে।
হয়, হয় আচলতে আজিকালিটো মানুহৰ ঘৰত মানে ইমানকে খেতি-বাতি নকৰে মানে সময়ো নোপোৱা হ'ল যে মানুহবোৰে আজিকালি।
হয়, হয় অ'।
এ মানে চব কামত লাগি থাকে সেইবাবে কথাটো মানে আমি বুজি পোৱা উচিত আৰু ক'ত কিমান বস্তু প্ৰয়োগ কৰিব লাগে আৰু কৃষকসকলকো মানে আমি এতিয়া গাঁৱত যদি কোনোবা শিক্ষিত মানুহ আছে তেওঁলোকে সেই কৃষকসকলক একগোট কৰি তেওঁলোকক সেই কথাটো বুজাই দিব লাগে যে ক'ত কিমান বস্তু প্ৰয়োগ কৰিব লাগে আচলত। উম, উম। তাকে আজি- তোমাৰ লগত কথা পাতি মোৰ ভালে লাগিল বাৰু, তোমাৰ মানে মই নজ - জনা এটা- দুটা কথা তোমাৰ পৰা জানিবও পাৰিলো আৰু ভৱিষ্যত - তলে এনেধৰণে এ তোমালৈ আকৌ ফোন কৰিম বুলি আশা থাকিল বাৰু আজিলৈ হ'ব দিয়া।
বাৰু হ'ব দিয়া ৰাখোঁ।
অঁ।